হেল্ল'।
অ' হয় আহ শুনিছো।
হয় হয়। ঠিক আছে মই আজি আপোনাক। ফোন কৰাৰ মেইন কাৰণটো হ'ল আমি ইয়াত অলপ এটা টপিকত কথা পাতিম বুলি। ভাবিছো। হয় আমাৰ যোনটো আমাৰ। অ' আমাৰ যোনটো ট্ৰেডিচনেল আমাৰ যোনটো খোৱা আছে খানা আমাৰ অসমীয়া মানুহ এইবিলাক আমি কথা পাতিম বুলি ভাবিছোঁ। হয় অ' আপুনি অলপ কব নেকি অ প্ৰথমতে। কি আমাৰ কি কি খাদ্য আছে?
অ', অ' হয় কম ক'ব পাৰিম হয় সেইটো খাদ্য হ'লে মানে ট্ৰেডিচনেল ফুড হ'লে মানে সেইটোৱে আমাৰ। তুলনা খাদ্য যেনেকুৱা। আমাৰ জাতি জনগোষ্ঠী অসমৰ মানুহ আহ জাতি জনগোষ্ঠী। মানে বেলেগ বেলেগ আইটেমছ খাই মানে খাদ্যবিলাক মানে বেলেগ বেলেগ হয়। মই সেইটো ক'ম। আহ যেনিবা অ' হয় যেনিবা। মই সেই অ' অসমীয়াৰ আমাৰ আছে সেই। যেতিয়া সে উ
হয়। হয় আকৌ।
ইটোপাত সজনা পাত শন পাই অ', অ', অ'। অ' সয়াৰ লগত মানে আমি মাছ সেইটো খাই মানে ইপাদৰ লগত। তাৰপিছতে আৰু সেই কুচুপা দি আৰু সেইটো। মাছৰ লগত খাই সেনেকুৱা আৰু বহুত আইটেমছ আছে। আৰু দালি মেইন সেইটো হয় তাৰ পিছত আৰু বু সেই। মান যেনিবা আৰু ইয়াৰ লগতে বহুত আছে যে
বহুত হাগ আছে মানে সেইটো খাবা খাব কাৰণে আমাৰ আৰু। হয়। আৰু বড়ো ট্ৰেডিচনেল হল বড়ো জনগষ্ঠ জনগোষ্ঠী হল আৰু বেলেগ বেলেগ আইটেমছ আছে মানে। চাৱা যবিল যেনা। গাহৰি মাংসৰ লগত আৰু। বেম্বচুত সেইটো।
হয়।
উ উ বাঁহৰ গাজা সেইটো অ' হয় হয় সেইয়াৰ লগত ত ত খাই মানে বহুত আইটেমছ আছে ৰখাবা যে আৰু এই মৰপ পাট লগত। আৰু গাহৰি সেনেক ৱা আৰু মেষ্টা টেঙাৰ লগত আৰু মাছ সেনেকুৱা আৰু বহুত।
হয়।
উম। হয় হয় হয় আৰু আছে মিচিং অ মিচিং সকলে আৰু আ। আছে আৰু বহুত মানে জনগোষ্ঠীৰ লগত বহুত ন নিজি নিজি মান। নিজা আৰু সেইটো মানে খোৱা। আছে ট্ৰেডিচনেল বেলেগ বেলেগ হয় এইটো আপুনি
হয় হয় ঠিক আছে মই অলপ আপোনাক ক'ম মানে আমি। এইাৰ লগত আমি কথা পাতিম ত' আমাৰ। অসমৰ আমাৰ মেইন যোনটো আচল খাদ্য বুলি ক'লেতো আমি ভাতে খাওঁ নহয় জানো আচল খাদ্যটো আমাৰ ভাত আৰু ভাত। ভাতৰ লগতো আমি বিভিন্ন ধৰণৰ আমি চবজি। বা আঞ্জা এইবিলাক খাওঁ আমি তো মই এটা তোমাৰ বহুত প্ৰিয় যোনটো আমাৰ খাদ্য সেইটো হল আপোনাৰ আমাৰ মাছৰ লগত টেঙা। যোনটো মাছ মাছৰ টেঙা বুলি কয় আমি সেইটো হ'ল ঔটেঙাৰ লগত বনাই। হয়নে হয়। হয় ঔটেঙাৰ লগত আমি মাছ বনাওঁ আৰু বহুত এইটো। বহুত ভাল হয় খাবলৈ বা বহুত সোৱাদটো বেছি হয় আৰু। আৰু ডাঙৰ মাছৰ লগত আকৌ যদি আপুনি ঔটেঙা। বনাই ঔটেঙাটো কাটি আহ ভালকৈ পিচ পিচ কৰি কিনি আগতে কি কৰিব লাগে ঔটেঙাত টো যদি আপুনি ভালকৈ মানে চাফা কৰি কাটি কিনি মানে ওপৰৰ যোনটো বেছিকৈ যদি টান থাকে। টো মানে নাখায় তলৰ যোনটো আমি কাটাৰ পিছত যোনটো আমাৰ কুমলীয়া যোনটো ওলাই কোমল কোমল যোনটো আমাৰ পাত ওলায়। বা পাত নিচিনাকৈ ওলায় আৰু সেইটো। আমি আহ আগতে মানে আমি বইল কৰি লওঁ আগতে এইটো। হয় বইল কৰাৰ পিছত পছত এইটো যেতিয়া কোমল হৈ যাব তেতিয়া মাছটো আমি যোনটো ফ্ৰাই কৰি লওঁ। সেইটোৰ লগত আমি। তাৰ চব দি কিনি পিঁয়াজ ভাজি বা আমাৰ নহৰু আৰু পিঁয়াজ এইবিলাক দি জলকীয়া অলপ কেঁচা জলকীয়া। দি কিনি আমি অলপ এইটো ঝোল বনাওঁ আগতে পানী দি। ঝোল ঝোলৰ পিছত আমি যেতিয়া ঝোলটো ভাল হৈ গ'ল বা গৰম হৈ গ'ল। তেতিয়া আমি আহ মাছটো দি দিওঁ আৰু তাতে মাছটো দিয়াৰ ত পিছত আকৌ অলপ পিছত আকৌ আমি এইবিলাক ধনিয়া পাতবিলাক দি দিওঁ তাৰপিছত এইটো খাব পৰা হৈ যায় তেতিয়া এইটো মাছৰ টেঙা আৰু মাছৰ লগত বিভিন্ন ধৰণৰ আমি চব্জি বা আঞ্জা খাব পাৰোঁ যেনেকৈ আৰু মাছ লগত আমি যোনটো এইটো বেহাৰ বুলি কৈ যে বেহাৰ
হয়
হয় বেহাৰ বেহাৰ লগতো খাও অ বেহাৰৰ লগতো আমি খাওঁ সেইটো মাছটো আৰু মাছৰ লগত আছে আপোনাৰ আমি যোনটো কচু যোনটো কচু আমাৰ এই আলুটো কচুৰ আলু লগ আমি ভাল কৰি খাব পাৰোঁ মাছটো আৰু এইফালে আপোনাৰ যোনটো আমাৰ এইটো আহ আছে কি আছে আহ এটা আছে কি আছিলে এইটো মাছৰ লগত খোৱাাতটো অ অমিতা অমিতা লগাটো আমি ভালকৈ খাব পাৰোঁ আৰু এটা
হয়
হয় আপুনি জানে এটা আছে অমিতা লগত আমি মাছ অঁ আমি জোনটো পেটু বিলাক যে খাও খাৰ দি
অ অ ম মই সেইটো নাজানো আপুনি অ কবচোন
অঁ আমি মাছৰ পেটু বা কনীবিলাক আমি ভাল কৈ ভাজি লওঁ তেলেদি তাৰপিছত ভজাৰ পিছত আমি ঔটেঙাটো ঔটেঙা নহয় চ'ৰি অমিতা
অমিতা অ
অ অমিতাটো আমি সৰু সৰু পিচ কাটি লৈ সেইটো আমি কেৰাহিত বনাই দিওঁ আৰু তেল অলপ দি কিনি তাৰপিছত যেতিয়া মাছ মাছৰ পেটটো বা কণীটো আমি দি দিওঁ তাতে মিলাই কিনি মিহলাই দি তাৰপিছতে আমি খাৰটো অলপ দি দিওঁ তাৰছত স এইফালে আপোনাৰ জলকীয়াটো অলপ দিব লাগে খাৰত বেছি জলকীয়া দিলে সেইটো খাব ভাল নালাগে আৰু তাৰপিছত খাৰ খাৰৰ লগত বনাই আৰু নাই এনেকুৱা তটো ভাল হয় খাবলৈ সেইটো পৰত থাকে হয়
ঠিকে আছে
আৰু এইফালে আপোনাৰ আপোনালোকৰ আপোনালোকৰ জোগাত মানে আপোনালোকৰ অঞ্চলত কেনেকা আৰু এইবিলাক আমাৰ মুৰ্গী এইবিলাক কেনেকা বনাই খায় অলপ
সেইটো না আমাৰ মুৰ্গী আহ মুৰ্গী সেইটো মানে আমাৰ বহুত যেনিবা সেইটো চিকটো মানে বিভিন্ন ধৰণৰ মানে শাগৰ লগত মানে খাই যেনিবা আলুে আছে আলুৰ লগতে আৰু ৰঙালাও ইয়াৰ লগতে খাই আৰু পাত া প্লেনু ইয়াৰ দিলাক অ সেইটো মানে গ্ৰীণ্ডাৰ কৰিে সেনেকুৱাই আহ চুপ বনাই সেনেকুৱা খায় মানে বহুত আইটেমছ কৰি খায় আৰু
হয় হয়
অ আৰু মই মই খাই খাবা মই খাই পাইছোঁ আৰু সেইটো বাঁহৰ গাজা আৰু পিঠাগু়ৰু ইয়াৰ লগত আৰু অ মুৰ্গী-মুৰ্গী মাংস ইয়াৰ লগত মত খাই পাইছ অ বহুত ভালো বাঁহৰ গাজা আমাৰ এই বাৰীতো পায় বাৰী মানে সেইটো গাঁৱত যেনিবা
অ, আমাৰ গাঁৱতো থাকেই।
গাঁৱত থ অ-অ সেইটো এইটো মানে আনে সয়াৰ চাফা কৰে সেইটো ইয়াৰ পিছত আৰু আহ মাংস-মাংসৰ লগত আৰু সি পিঠাগুৰি পিঠা গুডৰুটো ফাৰ্ষ্টতে মানে সেইটো এ চাউলৰেদি হয় চাউলটো মানে ভিজাই থৈ তাৰ পিছত আৰু সেইটো গ্ৰিণ্ডাৰ কৰে। ইয়াৰ পিছত আৰু সেইটো আমি যেতিয়া এই মাংসটো ভাজি কৰি লয়। ভাজি ভাজা ভাজি কৰাতে ইয়াতে মানে তেলেদি ভাজি কৰি আৰু সেই তেল আৰু নিমকীয়া আৰু হালিধি। আৰু মছলা স পিয়াজ সেনেকুৱা দিয়ে আৰু ভাজি দিয়াৰ পিছত সেইটো মানে ইয়াৰ পিছতে আৰু নুমাইতো সেইটো কোনোবা নুমাই থো আৰু বেলেগ বেলেগৰো সি বনাই কেনোবা আৰু সেইটো অলপ ভাজি ল'ব লাগে সেইটো আহ বাঁহৰ গাজাটো ইাৰ পিছত সেইটোয়ে ভাজি কৰিব লাগে আৰু তেল অলপমান দি অকমান তেল দি আৰু তাৰপিছতে নিমকীয়া দি আৰু হাল হালধি অলপ অলপমান দিয়ে সেইটো মানে সেনে ভাজি থৈ ইয়াৰ পিছতে মানে মিক্স কৰে। ইয়াত আৰু আৰু পানী দ পানী গৰম দিলে মানে টেষ্টটো বে বেছি ভাল হয়। মানে ঢালি দিব আৰু পানী গৰ
অ পানী গৰম দিব লাগে ন?
অ, পানী গৰম দি মানে ভাল হয়। তাৰপিছতে আৰু সেইটো যেতিয়া সিয়ে বইল হ'ব তটো মানে বনাতটো হ'ব অ' ইয়াতে পিঠা গুৰুটো মানে দিয়ে আৰু ইয়াৰ পিছতে আৰু আমাৰ খাৰদি
সাৰ
অ', অ' অলপ অলপ দিয় আৰু অ' সেনেকুৱা আৰু মানে মানে টেষ্ট তো বহুত ভাল লাগে আৰু বহুত ভাল হয় মানে অ', অ' সেনেকুৱা অ' হয়।
হয়। আমাৰো হয়। আমাৰ যোনবিলাক অ' আমাৰ যোনটো সংস্কৃতি এইবিলাক সংস্কৃতিতে আছে। এইবিলাক খানা খোৱা বা পিঠা বনোৱা আমাৰ কাপোৰ বোৱা এইবিলাক আমাৰ অসমীয়া মানুহৰ সংস্কৃতি নহয় জানো।
হয়-হয়।
আমাৰ চব মিলাই বহুত আছে আমাৰ বিহু নাচা বা আমাৰ বহুত কীৰ্তন গায়ন বায়ন বিলাক এইবিলাক নাচা বা এইবিলাক সব আমাৰ এইবিলাকে কালচাৰ হয় বা সংস্কৃতি হয়। যেনেকৈ আমি হয় খানা বুলি ক'লোঁ আমি এতিয়া কথা পাতিলোঁ আমাৰ যোনবিলাক আমাৰ সম্পৰ্কীয় বা আমাৰ যোনটো ট্ৰেডিশনেল খানা আছে। বিলাক সম্পৰ্ক আমি কথা পাতি লওঁ অলপ আৰু এনেকাইে আমাৰ এটা আমাৰ সময়তটো হৈ গৈছে নেক
অ', সময় অ', অছিল। অ' বহুত ভাল লাগিছে। হয় অ', অ', অ'থেংক অ', অ' ধন্যবাদ অকে। থেংক ইউ